হয়, নমস্কাৰ বাইদেউ।
অঁ', -নমস্কাৰ, শুভ সন্ধিয়া।
অহঁ', কি কৰিছে?
মই এনেই বহি আছো অলপ চাহ খাই আছোঁ।
অ', -আচ্ছা'-আচ্ছা'। মইও বাৰু মানে চাহ খালো, এই অকণমান মানে বহি আছো। আজৰি হৈছো মানে এতিয়া মানে ভাত বনাব লাগিব। ৰাতি খোৱাৰ কাৰণে হয়। এনেই বাৰু আপুনি আজি- কি মানে কি বনাইছিলে?
মই ৰাতিপুৱা আজি আঁহ' এনেইতো মানে ব্ৰেকফাষ্ট কৰিলোঁ। ঠিক আছে। জলপান কৰিলো, তাৰ তাৰপিছত অফিচৰ কাৰণে মই ডালিয়া লৈ গ'লোঁ।
আচ্ছা' হয়-হয়, ডালিয়া হয়, গম পাওঁ আপুনি বনাই লৈ গৈছে। টিফিনৰ কাৰণে, হয়।
মানে অলপ মানে হেল্ডি খাবৰ মানে- মানে ট্ৰাই কৰি আছো আৰু, অঁ', -অঁ', -। এইটোৱে, আপুনি কি কোৱা?
খাৱা খাদ্যটো মানে আপুনি মানে বাদে মানে যিমান পাৰে মানে এ' এৰাই চলে ন'।
অঁ', বাহিৰৰ মানে ইমান মই নাখাওঁ। বাহিৰৰ- খোৱাবোৰ ইমান ভালো নহয়, হয় নে নহয়, বহুত বেয়া হয়।
তাৰে নাখাওঁ।
অ মই নহয় কেতিয়াবা এই ফ্ৰেণ্ডছৰ লগত থাকিলে, বন্ধু বান্ধৱৰ লগত থাকিলে কে কেতিয়াবা অলপ খাই লও অহ কিন্তু এইটো খাব নালাগে, মই খালে নহয় আকৌ মোৰ মানে বিৰাট স্বাস্থ্যতটো মানে বিৰাট বেয়া হৈ যায়।
হয় হয় হয় হয়, উম উম, পেট বিষাই হয়। পেটৰ সমস্যা হয়, হয়।
অ অ ইমান ভাল নহয় না বাহিৰত।
বহুত বেয়া বাহিৰৰ ব বস্তুবোৰ বহুত বেয়া, আপুনি মানে কিহৰ কথা বা কৈ এতিয়া বা কি খায় আপুনি বাহিৰত। যদি আপুনি ম'ম, চাওমিন, আহ কিবা পকৰা এইবোৰ যদি খাইছে বা পিজ্জা হওক আঁ। তেতিয়াতো আপোনাৰ মানে পেট বেয়া হ'বই আৰু যদি আপুনি ধৰক ৰাস্তাৰ কাষে যে যিবোৰ হুত ত সৰু সৰু ঠেলা লৈ দোকান দিয়ে, সেইবোৰতো বহুত বেয়া মানে বস্তু পোৱা যায়, সেইটো কি বো মানে সেইবোৰ বস্তু মানে খোৱাৰ কাৰণে যোগ্য নহয়।
অ মই কিন্তু এইটোৱে খাওঁ।
তাতে বহুত লেতেৰা বস্তু থাকে আৰু মানে সেইটো বাঢ়ি থা কে তাতে পকা মাকৰৰ পৰে মাখি মহ মহ এইবোৰ পৰে। আৰু সেইটো বহুত দিনৰ পুৰণা তেল, ময়ডা, শাক পাচলি এইবোৰ থাকে।
অ এইটোয়ে, মানে মই যেতিয়া আগতে কলেজত আছিলো তেতিয়া ত মানে বহুত খাইছিলো ঠিক আছে, এতিয়া মানে ভাবি নাই অলপ স্বাস্থ্যৰ প্ৰতি মানে অলপ ধ্যানটো দিব লাগিব। ত সেইকাৰণে এতিয়া নাখাও, আহ মই চাওমিন হওঁক মম হওক মই খাও এইটো নহয় কিন্তু মই ঘৰত বনাই খাও আৰু ঘৰত বনালে কি হয় মই এইটো মানে আ
হয়।
মানে হেল্ডি মানে বনাও হেল্ডি মে বনাও। ঠিক আছে, যেনেকে বাহিৰত অ বাহিৰত যেনেকে মই দা দিয়ে ঠিক আছে। মই ঘৰত ময়দাটো নিদিওঁ, মই ছালৰ গুৰি দি পেলাই বনাওঁ। কেতিয়াবা ডালিয় আছে নহয় ডালিয় গুৰি কৰি তাৰ এইটো গুৰি দি বনাওঁ এনেকৈ বনাওঁ মানে আৰু আপুনি অঁ
আপুনি মানে ডালিয়া লৈ যে ন, ডালিয়াটো মানে কেনেকে বনাই যায়?
ডালিয়াতটো মানে আ ভাল হয় অ। এইটো বহুত স্বাস্থ্যকৰ হয়, সেই কাৰণে কি হয় এইটোৱে মই বেছিভাগ লৈ যাওঁ। বহুত আ চিম্পল ৰেচিপি হয়।
হয়।
মানে ফাৰ্ষ্টত কি কৰিব ডালীয়াত তেল দিদিব ঠিক আছে আগতে তেল দি দিব কেৰাহীত তাৰ পিছত অলপ নৰসিংহ পাত দি দিব। অঁ অলপ বেহৰ দি দিব তাতে ঠিক আছে, অ তাৰপিছত যিমান আৰু শাক পাচলি আছে ঠিক আছে, সদায় টো মানে চব শাক পাচলি আমাৰ ঘৰত নাথাকে নহয় ত যিমান আছে ইমানে দি পেলাই তাৰপিছত এইটো অলপ ভাজি তাতে অলপ নিমখ হালধি দি অলপ মচলা দি, উ। তাৰপিছত অ', তাতে প্ৰটিন, প্ৰটিন আমাৰ অ'। শৰীৰৰ কাৰণে বহুত দৰকাৰ হয় নহয়, সেইকাৰণে শৰী প্ৰটিনৰ কাৰণ ণে মানে মই কি কৰোঁ, পনিৰ দি দিওঁ। ঠিক আছে, পনিৰটো এড কৰি দিওঁ যাতে পনিৰ দিওঁ তাৰ পিছত, অ', কেঁচা দিওঁ। পনিৰটো মই কেতিয়াও নাভাজো অ'। দিওঁ মই। এ, তাতে দি পেলাই তাৰ পিছত ডালিয়াটো দিওঁ। অ'। তাৰপিছত ভাজি, এইটো অলপ পানী দি পেলাই এইটো হৈ যায়। একদম বহুত টেষ্টি লাগে।
মানে মচলাৰ ভিতৰত কি দিয়ে আপুনি। হালধিটো দিয়ে, অকমান হালধিটো দিয়ে। হয়।
অ', অলপ, অলপ হালধি দিওঁ আৰু এটা আছে নহয় মেগী মচলা। সেইটো অলপ, অলপ টেষ্টও মানে দৰ কাৰ হয় নহয় সেইকাৰণে। অলপ মেগী মছলাটো দিওঁ। কেতিয়াবা তাতে পনী পনীৰটোৱে বেছিভাগ এড কৰো। কিন্তু কেতিয়াবা, এইটো চয়াবিন দিওঁ কেতিয়াবা, চিকেনৰ পিচো দি দিওঁ। বনলেছ চিকেন। সেইটো এনেকে কৰি সেইকাৰণে মানে, মই প্ৰটিনৰ মাত্ৰাটো মানে, এইটো মানে ৰাখো।
য'ত ৰাখেপ প্ৰ'টিন।
অ', প্ৰটিনৰ মাত্ৰা মই ৰাখো। অ', এতিয়া মানে, আজিকালি কি হৈছে, আমাৰ স্বাস্থ্যৰ প্ৰতি মানে বহুত অলপ, দি আছ চ ধ্যানটো ঠিক আছে, ৰাতিপুৱা উঠি পেলাই য়গা কৰো তাৰপিছত। অ', ভাল ভাল এতিয়া খাই আছোঁ।
হয়।
এনেকেই শাক-পাচলি বেচি, অ'। অ', কণী খাওঁ, কণী খাওঁ। অ', কণী খাওঁ।
ত' কণীটো যিমান পাৰে বইল খাব, মানে ভাজি অমলেট বনাই, মানে তেনেকে পা যদি পাৰে মানে, অ', নাখাব। নাখাই কিনে আপুনি বইল কৰি খাৱ কণীটো। হয়। তেতিয়া আপোনাৰ যিখিনি মানে কণী দৰক পুষ্টিক থাকে ন! মানে প্ৰ'টিন থাকে তাতে, সেইখিনি গোটেইখিনি পৱা যায়।
বাৰু পোৱা যায় অ'। সেটোৱে।
ময়োতো মানে অফিচৰ কাৰণে যেতিয়া ওলাই যাওঁ, কেতিয়াবা কোনোবাদিন মানে অ', কোনোবাদিন ৰুট টি বোৰ লৈ যাওঁ। আৰু, ৰুটি লৈ যাওঁ আৰু মানে এগ, মানে কণী বইল লৈ যাওঁ। বইল কৰি সিজাই লৈ যাওঁ। আৰু কোনোবা দিন মানে অ'টছ এ বনাই লৈ যাওঁ অকমান, অ'টছটো গম পাইছে? অ', হয় ডাইৰেক্ট মানে মই পেকেট কিনি লৈ যাওঁ। অ'টছটো হেল্ডি হয় নে, মই মানে যিমান খিনি গম পাওঁ অ'টছটো হেল্ডি হয়।
অ'।
অ', অ'টছ
ত' অ'টছটো আপুনি গাখীৰৰ লগত খায়, নে এনেই পোলাও নিচিনা বনাই কিনে খায়?
মই মানে কি কৰোঁ, অ', এই আপোনাৰ মাছালা অ'টছ যে পোৱা যায় চাফলাৰ সেই মছলা উস্ত টো মই লৈ আহো, মানে সৰু সৰু পেকেট - মানে মই লৈ আহোঁ কেতিয়াবা দহটা ও দহ পেকেটো লৈ আহোঁ পোন্ধৰ পেকেটো লৈ আহোঁ। তেতিয়া মই সেই অ'স্তৰ অ'টছৰ এক পেকেট দিলে মানে হৈ যায় মানে এবেলাৰ মানে এবাৰ খাব পাৰি। তেতিয়া মই কি কৰোঁ সেই অ'টছটো ডাইৰেক্ট মই মেগীৰ নিচিনা বইল কৰি - তাতে কণী দি দিওঁ - কণী দি বছ লৈ যাওঁ মই তেনেকে একদম মানে একো মাৰ একে মানে মোৰ মানে বেলেগ - কৰি এতিয়া মছলা দিয়াৰো দৰকাৰ নাই - আৰু মানে বেলেগ কোনো শাক পাচলি দিয়াৰো দৰকাৰ নাই তাত - তে মানে শাক পাচলি থাকে। তেনেকে মই লৈ যাওঁ মানে - মোৰ যেতিয়া মানে সময় কম থাকে।
অ', আৰু - আচ্ছা, আৰু এনেই অ'টছটো গাখীৰৰ লগত খাইছে নে?
গাখীৰৰ লগতো খাইছো মই, কোনটো খাইছো গাখীৰৰ লগত যিটো প্লেইন অ'টছ পোৱা যায় ন।
অঁ', অঁ', অঁ'।
অ', বগা মানে তাতে কোনো মছলা নাই, কোনো নিমখ নাই, কোনো চে চেনি নাই, সেইটো অ'টছ মই গা খীৰেদি খাইছোঁ, তাতে মানে কিচমিচ দিছোঁ, অকণমান মানে কাজু কেইটামান কাজুৰ কাজু বাদাম দিছোঁ -
অ', অ', অ' মইয়ো মানে এইটো অ'টছ টো অ'টছ দি পেলাই অলপ ওপৰত - কফি পাউদাৰ ঠিক আছে মই মানে এনেকৈ বনাইছো অ এদিন মানে অ'টছ - দিছো, তাৰ পিছত অলপ কফি পাউডাৰ দিছো, অলপ গাখীৰ দিছো তাতে, ঠিক আছে। তাৰ ওপৰত অলপ চিয়াচিজ আপুনি গম নে?
হয়, হয়।
কলা ৰঙৰ যে হয়, অ' চিয়াচিছ্ অলপ দিছো ঠিক আছে। তাৰ ওপৰত গ্ৰীক য়োগাটো যে আছে -
হয়, গ্ৰীক য়োগটো হয় গ'ম পাইছোঁ হয়।
গ্ৰীক য়োগাৰ্ড দিছো, তাৰ পিছত অলপ মেংগ' দিছো হঁ। বানানা দিছো অলপ ওপৰত অলপ - অ' অ' আৰু - ওপৰত অলপ এইটো কি বুলি কয় এইটো অনাজনা হয় নহয় -
হয়, হয়, হয়।
অ' এইটো দিছো, দি পেলাই তাৰ পিছত বহুত টেষ্টি লাগে কিন্তু।
আপুনি দেখিছে কৰবাত ন? আপুনি কৰবাত দেখিছে এনে
অ' দেখিছো মই অ' দেখিছো মই ইউটিউবৰ পৰা দেখ খি পেলাই বনাইছো।
হয়, হয়, হয়। বহুত সোৱাদ হৈছিল ন খোৱাতে?
অ' বহুত সঁচাকে কৈছে এইটো বনাই কিনে মানে কি আইচ ক্ৰীম আছে নহয় - পুৰা আইচক্ৰীমৰ নিচিনা লাগে।
হয়। এইটো আপুনি কি বনাই মানে গৰমে গৰমে খাইছে নে ঠাণ্ডা কৰি -
নাই নাই নাই বনাই কেনে ফ্ৰিজত ৰাখি দিছো। ফ্ৰিজট থৈ দিছো, তাৰপিছত খাইছো বহুত টেষ্টি লাগে।
তেতিয়াতো সেইটো ঠাণ্ডা হৈ পুৰা একদম জ মানে জমি গৈছিল?
অ' পুৰা জমি গৈছিল আৰু পুৰা আইচক্ৰীমৰ নিচিনা।
হয়, হয়, হয়।
এইটো কি আপুনি মানে মাজে মাজে বনাই খায়?
অ এইটো মানে বহুত হেভি কেলৰি হয় নহয় তাতে। সেইকাৰণে মানে বহুত মই মান্থলি এবাৰহে বনাওঁ। কেতিয়াবা মানে কিবা কেতিয়াবা দুবাৰ হৈ যায়, এবাৰে মই ট্ৰাই কৰো। বহুত হেভি কেলৰিজ হয় তাতে।
হয়। এনে এনেই বাৰু আপুনি মানে ধৰক অ মানে এটা কথা সোধো, আপুনি মানে পানীৰ পৰিমাণ মানে দিনত কিমান বাৰ মানে কিমান পানী খোৱা খায় আপোনাৰ?
মই মই চাৰি লিটাৰ খাওঁ।
দিনত মানে? আপুনি মানে জুখি খায় নে মানে কোনো বট
অ মই জুখি খাওঁ জুখি খাওঁ। অ মই পানীৰ পৰিমাণটো পুৰা ভালকে ৰাখো মানে। অ মাজত এটা ট্ৰেণ্ড ওলাইছিল নহয় চেভেণ্টি ফাইভ হা চেলেঞ্জ। অ এইটো শুনি শুনিছেনে আপুনি?
হয়, শুনিছো এইটো কিবা বটলত মাৰ্ক কৰা কৰা এনেকুৱা থাকে নেকি? মানে বটলতে আ ধৰক আঢ়াইশ এম এল আঢ়াইশ এম এল এনেকে।
অ অ এনেকে থাকে। অ মই পুত ৰা মানে এইটো জুখি খেনে তাৰ পিছত খাইছো। আৰু চেভেণ্টি ফাইভ হ'ট চেলেঞ্জটো কমপ্লিট হ'ল। কিন্তু মই মানে পানীটো এনেকুৱাই চাৰি লিটাৰ দিনত খাওঁ মই।
চাৰি লিটাৰ মানে দিনত খায়, মোৰ মানে তিনি লিটাৰৰ ওপৰত হয়। অ চাৰি লিটাৰ নহয়, তিনি লিটাৰৰ ওপৰত হয় মোৰ পানীটো।
লিটাৰ হ'লেও বহুত ভাল, তিনি লিটাৰৰ পৰা চাৰি লিটাৰ মানে খাবই লাগে।
হয় ত মানে পানীৰ পৰিমাণটো মই যিমান পাৰো সিমান খাওঁ।
অ অ বহুত ভাল এইটো।
হয়।
অ।